অ'। এ কাটা গৈছিল। অ' হয় কাটা গৈছিলে।
অ' নেটৱৰ্ক ইছু
অ' হ'ব পাৰে।
এই
তাকে সেই আপোনাৰ মানে, এইখিনি সময়ত কিহ কেতিয়াবা বি। গতিক ফোনত কথা পাতি থাকিলেও ভাব লাগে।
অঁ অঁ সেইটো হয়। এতিয়া এই ঘৰত আহি আকৌ মই। অকণমান ভাগৰটো অকণমান কম অনুভৱ কৰিছোঁ তাতে জানো কিহৰ কাৰণে গৰমটো বেছি নে কিবা। মে বহুত ভাগৰ অনুভৱ। গ।
অ তাতে আপুনি গোটেইখিনি অকলে চম্ভালিব দিব লগা হয়। ইয়াত মানে অকণমান টেনচনটো ফ্ৰী হৈ, থকা নিচিনা হৈ হৈছে হয়।
একেলেথাই মানুহ মাজতে চাৰি পাঁচদিন নাছিল হবলা। চাৰি পাঁচদি এসপ্তাহমান নাছিলে। দেউতা থাকিলে, আপোনাৰ তেৰ দিনমান। তাৰপিছত।
উম।
শাহুমা থাকিলে। ন দিনমান, তাৰপিছত গ'ল আকৌ। মা। এ এতিয়া মাৰ লগতে উভ। ইয়ালৈ আহিলোঁ।
হয় হয় আৰু মানে, হেৰি সিহঁতৰ পিছফালৰ ঘৰটোত। থাকে নহয় জানো।
অঁ বিশালৰ যে যিটো বিল্ডিংটো, বনাইছে যে অঁ, তাত। ফাৰ্ষ্ট ফ্ল'ৰটো।
অঁ ফাৰ্ষ্ট ফ্লৰটো, অঁ ওপৰতোত গৰম বাৰু।
অঁ মানে। ইমান গৰম পাওঁ মই এই দুখন ফেনেই লগাই লোৱা হয়। আৰু এইফালে সেই। ভাত খোৱাৰ সময়ত গৰম লাগে মোৰ টোপটুপকে মানে বনোৱা সময়তো পৰি থাকে একদম পূৰা তাৰপিছত। এই মই অলপ সময়ৰ কাৰণে কুলাৰটো চলাই লওঁ, তাৰপিছত আৰু বেছিকৈ চলাবলৈও ভয় লাগে নহয়। অলপ ঠাণ্ডা পৰাৰ পাছত ত পাছত আৰু। সেই কৰি থৈ দিওঁ মানে।
অ অ।
সে থৈ দিওঁ। সেইয়া।
এ ৰাতিপুৱা অকণমান সোনকালে উঠি খোজ চোজ আহিব
অ খোজ কাঢ়িবলৈ আৰু মানে কাম কৰোতে মোৰ যায়েই তেনেকে তেনেকে এনাৰ্জি জি যায়
মানে কি কাম কৰাটো এটা বেলেগ এটা কথা। নিজক সময় দি খোজ কঢ়াটোৱে এটা বেলেগ এটা কথা।
সেইখিনি সময় দিবলৈ মোৰ নহয়েই সঁচা কথা ক'ব গলে। উম মানে অকলে থাকিলে সেইটো বুজা যায়। এতিয়া এতিয়াবা মা মাহত থাকে। হুম, সেই গোটেইখিনি মই। যে ইটোৰ ৰুমৰ পৰা সিটো ৰুম সিটো ৰুম পৰা এইটো ৰুম যে অহা যোৱা কৰি থাকোঁ বাৰাণ্ডালৈকে যে সেই সেইখিনিতে মানে মোৰ ৱ- আধা যায়েই ৱৰ্ক আউট হৈয়ে যায়। সেইফালে সিফালে মোৰ আৰু এনাৰ্জি নাথাকে মানে এতিয়া আৰু বেছি ভাগৰ লগা হৈ গ'ল যে।
হয় হয় সেইটো হয় বাৰু।
উম মানে মই সেই বস্তুটো দু- তা ফাৰ্ষ্ট জোতা টাইম ষ্টাৰ্ত ইমান ফিল কৰা নাই। এই থাৰ্ড ট্ৰেমিচ তৰ সেইটো
সেইটো হয় উম সেইটো হয় সেইখিনি সময়তে আও আৰু কেইদিনমান পিছত মানে আপোনাৰ আৰু অশান্তি লাগিব। অশান্তি লাগিব মানে যে একে শুইয়ে যে থাকিম খোজটো যে নেকাঢ়িম।
অ এনেকুৱা হৈ যায় দেখোন ইমান বে- ছি লেথাৰ্জি হৈ যায় যে।
অ কোনোবাই মানে আনি পেলাই যে খোৱাইহে দিব সঁচা কথা কৈছো। উম নহয় নহয়। মোৰ যে মোৰ প্ৰথম মানে তিনিমাহ যে মই খালি কান্দিবহে পাৰিলো মানে কান্দা কাতে মোৰ বেলেগ একো নহল মানে
কিয়?
মানে কি হ কাৰণে মানুহজন যা গুচি যায় গৈ। এতিয়া বিজনেছ দোকান আছিলে। ব্যৱসায় মানুহক সময় দিব। মানে লগতে থাকে এতিয়া দোকান ৰাতিপুৱা দোকান লৈ গুচি যায়।
অ।
পা আহিব। ব সন্ধিয়া অ ব্যৱসায় কৰা মানুহক অ। সময় দিব। নোৱাৰে মোৰ মানে সেই পেণ্ট পেনাই থাকোঁতে গ'ল মানে।
অ এই মই যে মোৰ যে একো ন মোৰ যে গ। গোটেই পিৰিয়ডটো মোৰ লগত নাথাকিলেই যে। হে হে মই কি কৰিম। মাজে মাজে মোৰ কাজিয়া হয়। তাৰ বাহিৰে তাৰ প্ৰথম টাইমে চ একদম ডেৰ মমান। দেৰ মাহমান মোৰ অকণ বেয়া লাগিল। তাৰ পিছত আৰু নিজকে চম্ভালি ললোঁ বাদ দিলোঁ আৰু মই মানে এনেকেতো থাকিব লাগিব উপায়তটো নাই। তোমোৰ লগতো নাথাকে।
হয়।
এই মোৰ অৱস্থাটো ভাবক।
হয় হয় সেইটো হয় বাৰু দেই। তাৰ পা মানে মো
অকলে অঁ।
মোৰ মানে কান্দা হলে মই মানে অন্যায় একো নাই। মই তিনিমাহ মানে কান্দিবহে পাৰিম। আৰু সেইখিনি খাবও লোৱাৰছিলোঁ আৰু মনটো বেয়া লাগে। অ ইয়াৰ কাতা কুতা নাই।
মানুহে কয় যে দুখ কৰি থাকিলে এনেকুৱা হয় মানে।
এ এ এইবিলাক মিছা কথা। উম মানে পিছত নিজে গম পোৱা যে এইবিলাক যে। মানে।
অঁ চব আহি যায় সেইবিলাক কথা কয় ন, আৰু বেছি কানা কাটা কৰি থাকিলে দুখ পৰি থাকিলে তেনেকে, কৰৰ্টিচল মানে সেই হয় ৰিলিজ হয় হৰমন। ৰিলিজ হোৱাৰ লগে লগে বাচ্ছাটো তেনেকুৱা হে পিছত তেনেকুৱা বেয়া হয়।
নহয় আপোনাৰ মানে কি কি হয় দোষ কৰি কেতিয়াও থাকিব নিদিয়ে মানুহজনী নিজৰ কাৰণে বেয়া মানে। ইমান যদি বেয়া মানে নিজৰ বডিটোত হেম্পাহৰ পৰে ন? তেতিয়াৰ ফালে মানে কি বাচ্ছাটো গ্ৰোথত অকণ প্ৰব্লেম হয়। অ সেইটো কাৰণ। কিন্তু এই মোৰ সুখত আছো বাচ্ছাটো হেপ্পী আৰু সেইটো নহয় নি ওহো মই কৈছোঁ মই কান্দি থাকোঁতেই গ'ল বুলি। তাৰপিছত ঘৰত গলোঁ অ ছমাহত ঘৰত কোনটো মৰিগাওঁ? অঁ তাৰপিছত যাওঁ। যোৱা নাছিলে আমাৰ দাদা আহি লৈ গ'ল বুলি। মোক সেইটোও খং মানে।
ন নহয় তে তিয়া মানুহ বহুত খঙা ল হয় আৰু মানে মুড চুইং হৈ থাকে নহয়। বিৰাট মুডী হয় খঙাল যি তি হৈ থাকে মানে।
যি তি হয়তো। অ আৰু মানে মোৰ বেছি সেই তাত মানে মোৰ ৰাতি টোপনি নাহিছিল যে। এতিয়া সেইখিনি আৰু মানুহজন অহ সেইটোৱে এতিয়া মানুহজনে মানে মোৰ লগত তেওঁক সময়ে-সময়ে টোপনি খতি কৰিছিলে। এতিয়া ঘৰত যাওঁতে এতিয়া মোক পাহৰিলে নিচিনা হৈ গলি নে? সেইটোও মোৰ মানে দোষ।
উম।
উপায় নাপায় ঘৰ পাবগে লগা হ'ল মানে। উম অ ঘৰ যাব লগা হৈ গ'ল মানে
আকৌ?
অম এওঁ গুচি গ'লগে।
উম কি ক'ম?
হেপ্পী।
মোৰ যে সেই যাব নোৱাৰে বুলি এতিয়া ইয়াত হেৰিত ছেক্ৰেটেৰিটত কৰে। পটকে চুটি তুটি নাপায়। যাব নোৱাৰে বুলি মোৰ সেই কাজিয়াৰ মাজত বহুত কাজিয়া গৈছে।
হয়। নে বেয়া লাগে মানে স আৰু মানে এটা কথা কি এইখিনি মই নিজৰ মানোহটোতকে আৰু কোনোও ডাঙৰ নহয়।
ডাঙৰ হ'ব নোৱাৰে সেইটোৱে। আৰু অ এনেই লগত থাকিলেও ভাল লাগে মানে
সেইটোৱেই সেইটোৱেই সেইটোৱেই।
এতিয়া মানুহে এনেই নিজৰে ফিলিং হয় কেতিয়াবা, বেছিকৈ লাগি থাকাৰ নিচিনা হয়। মানে আঠা আঠা লগা টাইপৰ কিন্তু নহয়
নহয় নহয় নহয় এইখিনি সময়ত দৰকাৰী। মানে এটা ম মেণ্টেলি এটা ষ্ট্ৰং হৈ থকাৰ নিচিনা পায়, মেণ্টেলি পাৱাৰ এটা পায়।
উম, হয়। সঁচা কথা। এই মাজতে মোৰ সেইদিনা এনেকুৱা হৈছিলে ভাগৰৰ কথা কওঁতে মনত পৰিলে মোৰ, এ সেইদিনা মানে অঁ অফিচৰ পৰা আকৌ মই ওলাই গ'লোঁ হেৰিলে এই ৰিজাৰ্ভৰ পিনে, সেইফালেহে কিবাকিবি পায় দোকান চোকান। হেল্ল' হেল্ল' হেল্ল' খালো অঁ।